আজি মই শিক্ষাৰ আধুনিকৰণ আৰু অনলাইন শিক্ষাৰ প্ৰভাৱৰ বিষয়ে এক বিস্তৃত আৰু গভীৰ আলোচন আৰম্ভ কৰিব বিচাৰিছোঁ। শিক্ষা হৈছে এখন সমাজৰ উন্নয়নৰ মূল ভিত্তি আৰু সভ্যতাৰ বিকাশৰ প্ৰধান চালি-চালিকা শক্তি। সময়ৰ লগে লগে মানুহৰ জৈৱনশৈলী চিন্তাধাৰা আৰু প্ৰয়োজনীয়তা সলনি হোৱাৰ লগে লগে। শিক্ষা ব্যৱস্থাতো বহুতো পৰিৱৰ্তন আহিছে, লগতে শিক্ষা কেৱল বিদ্যালয় আৰু কলেজৰ আ, চৌহদিত সীমাবদ্ধ নহয়। কেৱল চৌহদিত সীমাবদ্ধ নহয়। লগতে আগতে শিক্ষ শিক্ষা কেৱল বিদ্যালয় আৰু কলেজৰ চৌহদতে সীমাৱদ্ধ আছিলে, কিন্তু যেতিয়া আমি শিক্ষক আৰু ছাত্ মাজত মুখামুখ যোগাযোগৰ জৰিয়তে জ্ঞান প্ৰদান কৰা হৈছিল এ তেতিয়া সময় তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশে এই পৰম্পৰাগত ধাৰণাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছে। অনলাইন শিক্ষা, ডিজিটেল ক্লাছৰুম, স্মাৰ্ট বোৰ্ড, ই বুক, মোবাইল। যেনেকৈ এপ্লিকেশ্যন আৰু ভাৰ্চুৱেল লাৰ্ণিং প্লেটফৰ্মৰ জৰিয়তে শিক্ষা এতিয়া অধিক সহজলভ্য আৰু ব্যাপ পক হৈ পৰিছে। মই ভাবো যে শিক্ষাৰ আধুনিককৰণে কেৱল শিক্ষাৰ পদ্ধ তিয়েই এ সলনি কৰা নাই, বৰং শিক্ষাৰ গুণমত মানু উন্নত কৰিছে। ইয়াৰ বিষয়ে তোমাৰ কি মতামত?
হয়, তুমি বিষয়টো অতি সুন্দৰকৈ আৰম্ভ কৰিলা। মই তোমাৰ কথাৰ সৈতে সম্পূৰ্ণ সহমত প্ৰকাশ কৰোঁ। অনলাইন শিক্ষাৰ আটাইতকৈ ডাঙৰ সুবিধা ধা হৈছে ই যিকোনো ঠাই আৰু যিকোনো সময়ত শিক্ষা লাভ কৰাৰ সুযোগ দিয়ে। আগতে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বা কলেজলৈ গৈহে শিক্ষা লাভ কৰিব লাগিছিল। যাৰ বাবে সময় আৰু যাতায়াতৰ সমস্যা আছিল। কিন্তু এতিয়া ইন্টাৰনেট হ'ল আৰু স্মাৰ্ট ফোন বা কম্পিউটাৰৰ সহায়ত ঘৰত বহিয়ে বিশ্বৰ যিকোনো প্ৰান্তৰ জ্ঞান লাভ কৰিব পৰা যায়, বিশেষকৈ গাঁও বা দূৰ বৰ্তি অঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো এক ডাঙগৰ সুবিধা। ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত ভৌগোলিক বাধা বহুখিনি হ্ৰাস পাইছে বুলি মই ভাবো। তুমি কি ভাবা ইয়াত লৈ?
হয়, আৰু কভিড নাইনটিন মহামাৰীৰ সময়ত যে অনলাইন শিক্ষা এক বিশেষ গুৰুত্বপূৰ্ণ আহ, ভূমিকা পালন কৰিছিল সেই সময়ত এ আৰু সেই ভূমিকা যে পালন কৰিছিল সেই সময়ত বিদ্যালয় আৰু শিক্ষানুষ্ঠান সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, কিন্তু অনলাইন প্লেটফৰ্মৰ সহায়ত এ শিক্ষা অব্যাহত ৰাখিব পৰা গৈছিল। যদিও আৰম্ভণিতে বহু সমস্যাৰ সন্মুখীন হ'ব লাগিছিল। তথাপিও ধীৰে ধীৰে শিক্ষক আৰু আহ ছাত্ৰ-ছাত্ৰীয়ে নতুন ব্যৱস্থাৰ সৈতে খাপ খোৱাই লৈছে। এই অভিজ্ঞতা মানুহৰ যে প্ৰযুক্তিৰ সহায়ত শিক্ষা বন্ধ নহয় বৰং নতুন ৰূপত আগবাঢ়িব পাৰে। সেইটোৱে আমাক বুজাইছে, তোমাৰ কি মতত?
হয় তুমি ঠিকেই কৈছা, ইয়াৰ ফলত ডিজিটেল শিক শিক্ষাই জ্ঞান আহৰণৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে। আগতে সাত্ৰ সাত্ৰীয়ে কেৱল পাঠ্য পুথিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। কিন্তু এতিয়া ভিডিঅ'লেছ চিয়াৰ বা অনলাইন ক্লাউচ কৰ্চ পডকষ্ট আৰু ই বুকৰ জৰিয়তে অধিক বিস্তৃত জ্ঞান লাভ কৰাৰ সম্ভৱ কৰ হৈছে। বিষৰ আগ হা শাৰীৰ বিশ্ব বিদ্য বিদ্যালয়সমূহৰ পাঠ্য সামগ্ৰী এতিয়া সহজে উপলব্ধ। ইয়াৰ ফলত হাত্ৰ হাত্ৰীয়ে অধিক গুণগত গুণগত আৰু আধুনিক শিক্ষা লাভ কৰিব পাৰিছে, বুলি মই ভাবো। তুমি কি ভাবা?
হয় হয় তোমাৰ মতে মই একা একমত। মই ভাবো যে আধুনিক শিক্ষাৰ প্ৰযুক্তিৰ ব্যৱহাৰে শিক্ষাৰ প্ৰক্ৰিয়াৰ অধিক আকৰ্ষণীয় আৰু এঁ ইনটাৰেক্টিপ কৰি তুলিছে কাৰণ যেতিয়া যেনেকৈ ভিডিঅ' এনিমেশচন গ্ৰাফিকছ আৰু প্ৰেজেন্টেচনৰ সহায়ত পাঠ্য বিষয়বোৰ বুজা বহুত সহজ হয়। বিশেষকৈ বিজ্ঞান আৰু গণিতৰ দৰে বিষয়ত এইটো অতি সহায়ক। আগতে যিবোৰ বিষয়ে কল্পনা কৰি বুজাব লাগিছিল, এতিয়া সেইবোৰ এ চ' সাক্ষক ভাৱে দেখা যায়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী এ' আগ্ৰহ বৃদ্ধি পায় আৰু তেওঁলোকে অধিক এ মনোযোগ সহ পঢ়া আৰম্ভ কৰে। আৰু অনলাইন শিক্ষাই সময় ব্যৱস্থানতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিটো আমি দেখিবলে পাওঁ। ছাত্ৰ ছাত্ৰীয়ে নিজৰ সুবিধা মতে সময় নিৰ্ধাৰণ কৰি পঢ়িব পাৰে। এ ৰেকৰ্ডিং ক্লাছ বা অনলাইন সামগ্ৰী যিকোনো সময়ত পুনৰ চাই শিকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে, সেই অনলাইনৰ যোগেদি যিবিলাক পঢ়া শুনা আছে, সেই বস্তুবোৰ অতি সহজতে পাই যায়। আৰু যেতিয়া তেওঁলোকৰ সুবিধা হয় সেই হিচাপে তেওঁলোকে পঢ়িব পাৰে। ইয়াৰ ফলত এ এইটো এ বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীৰ বাবে উ উপকাৰী যিসকলৰ শিক্ষাৰ গতি এ ভিন্ন হয়। ইয়াৰ ফলত শিক্ষাৰ শিকাৰ যিটো প্ৰক্ৰিয়া, অধিক নমনীয় আৰু ব্যক্তিগত ভাৱে উ উপযোগী হৈ পৰিছে। গতিকে এ এনেকৈ আমাৰ শিক্ষাটোৰ বেছিকৈ ভাল হৈ আছে। তুমি কি কবা?
হয় তুমি ঠিকেই কৈছা, কিন্তু অনলাইন শিক্ষাৰ কি সমান অসুবিধাও আছে। সকলো সাত্ৰ হাত্ৰীৰ ওচৰত ডিজিত তেল যন্ত্ৰ আৰু ইন্টাৰনেট সুবিধা উপলব্ধ নহ'বও পাৰে। বিশেষকৈ গ্ৰাম অঞ্চলত বহু শিক্ষাৰ্থী এই সুবিধাৰ অভাৱ পিছ পৰি থাকে, ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত বৈ ম বৃদ্ধি পোৱাৰ আকাংক্ষাও থাকে, সেয়ে চৰকাৰ আৰু সমাজে এই সমস্যাবোৰ সমাধানৰ বাবে পদক্ষেপ ল'ব লাগে। গে বুলি মই ভাবো আৰু সেই পদক্ষেপ লোৱাটো উচিতো আৰু তোমাৰ কথাৰ সৈতে মই এইকাৰণে সম প্ৰকাশ কৰিছো, কাৰণ ইয়াৰ লগত তে ইয়াৰ অনলাইন শিক্ষাৰ শিক্ষক আৰু সাত্ৰই সমাজৰ সজীৱ যু গা যোগ কিছু পৰিমানে হ্ৰাস পায়, বুলি মই ভাবো।
হয়।
আৰু ইয়াৰ লগত তুমি কি ভবা
হয়। তুমি ঠিকে কৈছা। যেনেকৈ ইয়াৰ লগত মই ক'ব পাৰো যে, বিদ্যালয়ৰ পৰিৱেশ সহপাঠীৰ সৈতে আলোচনা আৰু সামাজিক যোগাযোগ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। আজিকালি অনলাইন ব্যৱস্থাৰ এই অভিজ্ঞতাবোৰ কিছু পৰিমমানে অভাৱ দেখা যায়। সেইয়ে দুই পদ্ধতিৰ মাজত অ', সুষমতা বজাই ৰখাটো বহুতেই প্ৰয়োজন যেতিয়া আমি দুয়ো এ, পৰিৱেশৰ মাজত ভালদৰে আমি মিলাই মিছিখিনে চলিম যেনেকে অফলাইনো পঢ়ি আছে। অনলাইনও পঢ়ি আছে। তেতিয়া সেই বস্তুটো ভাল হ'ব। আৰু যদি অধিক সময় মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ ফলত স্বাস্থ্য সমস্যাও বৃদ্ধি পাইছে। আমি দেখিব পাইছো। যেনেকুৱা চকু ক্লান্তি হয়। মুৰৰ বিষ হয়। শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু মানসিক চাপ এইবোৰ সমস্যা বৃদ্ধি পায়। সেয়ে অনলাইন শিক্ষা ব্যৱহাৰৰ সময়ত নিয়মিত বিৰতি লোৱা আৰু শাৰীৰিক ক্ৰিয়াত অংশ লোৱাটো অতি গুৰুত্বপূৰ্ণ কেৱল অনলাইন বহি কেনে পঢ়ি থকাতকে ভাল আমি অলপ চলপ বেলেগ কামো কৰিব লাগে। কেতিয়াবা আমি নিজৰ ব্ৰেইনটোকো ৰেষ্ট দিব লাগে, আৰু নিজৰ লগতিয়াল কাম বিলাকো কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিখিনি কাম তেওঁলোকৰ ভাল লাগে। কিছুমান ধৰি লওক ছবি অঁকা বা পঢ়া কিতাপ বা কিছুমান খেলা ধূলা কৰা তেওঁলোকে সেইবোৰ কৰি কেনেও নিজৰ সময়টো অলপ কটাব পাৰে আৰু সেই অনলাইন বা স্কিলৰ পৰা বাচি কেনে তেওঁলোকে চলিব পাৰে। তোমাৰ ওপৰত কি মত তোমাৰ কি মতামত ইয়াৰ ওপৰত
হয়। তুমি যেনেকে কলা যে শাৰীৰিক ক্ৰিয়াত অংশ লোৱাটো অতি গুৰুত্বপূৰ্ণ তুমি ঠিকেই কৈছা আৰু মই ভাবো যে শিক্ষাৰ আধুনিকৰণ মানে কেৱল প্ৰযুক্তি ব্যৱহাৰ নহয়। বৰং শিক্ষাৰ মান উন্নত কৰা শিক্ষক সকলোকো ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াটো অতি প্ৰয়োজনীয় যদি শিক্ষক সকলে আধুনিক পদ্ধতিৰ সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰে। তেন্তে শিক্ষা অধিক ফল প্ৰসু হব বুলি মই ভাবো তুমি কি ভবা?
হয়। হয়। তুমি ঠিকে কৈছা। মই ভাবো যে আগন্তুক সময়ত শিক্ষা ব্যৱস্থা আৰু অধিক উন্নত আৰু ডিজিটেল হৈ পৰিব যদি যেনেকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ ভাৰ্চুৱেল ৰিয়েলিটি অগমেণ্টেড ৰিয়েলিটি আৰু স্মাৰ্ট লাৰ্ণিঙৰ দৰে। কিছুমান প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ আনিব সেই সেইবোৰে শিক্ষাটো আৰু বেছি ভাল কৰিব শিক্ষাটো আৰু বেছি আগুৱাই লৈ যাব। ছাত্ৰ ছাত্ৰীয়ে বাস্তৱ অভিজ্ঞতাৰ দৰে শিক্ষা লাভ কৰিব পাৰিব আৰু তেওঁলোকে সেই নিজৰ সেই জ্ঞানৰ পৰা আৰু নিজৰ জীৱনত বেছি আগবাঢ়ি যাব পাৰিব। তোমাৰ কি মতামত?
হয় আৰু মই ক'বলৈ বিচাৰিছোঁ যে চৰকাৰেও শিক্ষাৰ আধুনিক কৰুণাৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু। আৰু সেই তেখেতে গ্ৰহণ কৰিছেও। ডিজিটেল শিক্ষা অভিযান, অনলাইন প্লেটফৰ্ম স্মাৰ্ট ক্লাছৰুম আৰু ই লাইব্ৰেৰীৰ দৰে ব্যৱস্থা। শিক্ষা ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শিক্ষাৰ সুযোগ অধিক বিস্তৰিত হৈছে। আৰু তুমি কি ভাবা ইয়াৰলৈ।
হয়, হয় তুমি ঠিকে কৈছা, ইয়াৰ দ্বাৰাতে শিক্ষাটো আৰু বেছি বিচ্চিত হৈ আছে আৰু শেষত মই এইটোও ক'ব পাৰোঁ যে এৰ সকলোৱে শিক্ষাৰ আধুনিক কৰণৰ সময় সময়ৰ দাবী প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে শিক্ষা অধিক সহজ দ্ৰুত আৰু গুণগত। কৰি তুলিব পাৰে, কিন্তু, ইয়াৰ লগতে আমি নৈতিক মূল্যবোধ শৃংখলা আৰু পৰম্পৰাগত শিক্ষাৰ গুৰুত্ব মনত ৰাখিব লাগিব আমি পৰম্পৰাগত ভাৱে শিক্ষাটোও ল'ব লাগিব, যাতে আমাৰ একো উম, বেলেগ কামত আমাৰ যদি একো অসুবিধা নহয় আৰু আমি শিক্ষাতো যাতে সময়ে, সময়ে ছাত্ৰ ছাত্ৰী লৈ থাকো বা যি যিসকলে কলেজত বা বিশ্ববিদ্যালয়ত পঢ়িছে, তেওঁলোকে যাতে ধ্যান দি কেনে সেই কামবোৰ কৰিব পাৰে। তুমি কি ক'বা ইয়াৰ মতামত।
হয়, মই কথা লগত সম সমত হয়। লক্ষ্য কৰিছোঁ আৰু মই এইটো ক'বলৈ বিচাৰিছোঁ যে অনলাইন শিক্ষা আৰু আধুনিক শিক্ষা ব্যৱস্থাই ভৱিষ্যত সমাজ গঠনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদি আমি এই ব্যৱস্থাৰ সুবিধা সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেন্তে এখন অধিক শিক্ষিত সচেতন দক্ষ আৰু উন্নত সমাজ গঢ়ি তোলাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব। ওলোৱা ভাবা আৰু তুমি কি ক'বলৈ বিচাৰিচে ইয়াৰ লৈ।
হয়, তুমি ঠিকে কৈছা, এনেকৈয়ে মানে সকলোৱে যদি শিক্ষাৰ প্ৰতি ভালদৰে ধ্যান দিয়ে। এই ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পঢ়ি আছে, তেওঁলোকৰ সেই আধুনিক প্ৰযুক্তিবোৰ তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে ঠিক কেনেদৰে এ বা বিদ্যালয় বা বিশ্ববিদ্যয়ালয় সকলে সেই প্ৰযুক্তিবোৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ আনিব পাৰে, তেতিয়াহে আমাৰ শিক্ষাটো আৰু আগবাঢ়িব দেশত। গতিকে আজিৰ বাবে আমাৰ এইখিনিতে এ কথা শেষ হ'ল, ধন্যবাদ।
ধন্যবাদ।